হেল্লো'
নমস্কাৰ।
অ', কি কৰি আছা?
এ মইতো এতিয়া হস্পিতালত আছোঁ, বেডত ঘুমাই আছোঁ।
কি?
হস্পিতালত আছোঁ, হস্পিতালত। থেং ভা ঙিল মোৰ, অ' এ চিৰিৰ পৰা পৰছো না
আৰে তুমি ঘপককে কৈ দিছা এইটো কথা, খবৰ পাতি লব, দিয়া নাই তুমি মোক
এই খবৰ পাতি কি দিম তোক, ক কচোন কি দিম তোক? খবৰটো মোৰতো এনে চলি আছে আৰু ইয়াতে মানে ঘুমাই আছোঁ, আৰে অফ ফিচৰ কাৰণে, হেল্লো
অ, কোৱা, কোৱা
অ', ৰাতিপুৱাত হ'ল মোৰ।
ৰাতিপুৱা কেনেকে, কেনেকে কি হ'ল কোৱা।
অফিচত যায় আছিলোঁ মানে, আৰ চিৰিটো যে আছিল আমাৰ ঘৰত
হুম, হুম, হুম
যি পিছলা, পৰিছো তাতে। উম অ', এটা ঠেং ভাঙিল পুৰা, হাৰ্দি হাৰ্দিটো মানে- হাদ্দিটো মানে পুৰা ডিচপ্লেছ হৈ গ'ল মোৰ।
কি কোৱা।
অ', এতিয়া মানে ষ্ট্ৰেচনেট লগাইছে আৰু ইয়াতে হস্পিতালত কৈছে যে দচ দশদিন মান ৰাখিব ইয়াতে।
উম্।
অ',
এ মইতো চক খাই উঠিছো ৰ'বা, তোমাৰ এনেকে মানে কেনেকে হ'ল তোমাৰ।
হ'ল আৰু হোৱাটো কাই জানে, হা হা।
পিচল খাই পৰিলা নেকি?
অ', পিচল খাই পৰিছোঁ পুৰা।
কোনটো ভৰিত লাগিল। হয় অ'। দাইনাটো নেকি?
উম্, এইটোতোত- ডাঙৰ কথা হৈ গ'ল না, ষ্টেশনাচ‌ দিছে আৰু। ধৰি ধৰি যাব লাগে, এইটোতো বেয়া লাগে বহুত ভাই।
অ', তুমি মানে অফিচৰ কাৰণে যাই আছিলা নেকি?
অ', অফিচৰ কাৰণে চাৰ্ট থাৰ্ট ওলাইছোঁ আৰু। চাৰ্ট থাৰ্ট ওলোৱাত ত মানে, পিচলা খাই গৈছোঁ আৰু পৰি।
অ', কোনটো হস্পিটেলত আছা তুমি?
এ ইয়াতে আছে তাৰ মানে চৰকাৰী নহয়, প্ৰাইভেট হস্পিতেলে আছে ইয়াতে।
ক'ত মানে কোনটো জেগাত?
তে ইয়াতে বঙাই গাঁৱত আমাৰ‌।
অ'।
অ', হয় হয়। এ এদিন মান হ'ল মোৰ।
হুম হুম হুম।
অ', ইয়াতে বিল টো যি বনাই ভাই। কি কয় ইমান পইচা লাগে ইয়াতে।
উম্, হুম হুম।
এদিনৰ একটা, এদিনৰ মানে বিলটো মোৰ হৈছে ইয়াতে মানে চাৰে তিনি হাজাৰ।
হয় নেকি?
অ', আৰু দহ দিন মানতো থাকিবই লাগিব, নহ'লেও এক লাখ মানটো যাব মোৰে। এক লাখ, ডেৰ লাখ মান।
আৰু ইয়াতে, অ'ঔষধ চৌষধ আছে ইয়াতে।
এ ভগৱান।
উম্। মা আছিল ইয়াতে। মা আছিল, দেউতা, দেউতা আছিল। দেউতা গ'ল, দেউতাৰ চাকৰি আছেতো। দেউতাক গ'ল ৰাতি পুৱাই গ'ল, মা আছিল পুৰা ৰাতি আছিল মা। মোৰ লগতে আছিল।
ইয়ে ভগৱান।
ক'তো যাব নাপাৰো মই, ক'তো যাব নাপাৰো।
ৰ মোৰ মানে আহিব লাগিব, একবাৰ ৰ'বা তোমাক লগ ধৰিব।
আহিবা, টাইম পালে আহিবা ইয়াতে।
তোমাৰ বিষাই আছে নেকি পুৰা?
এ পুৰাবিষাই আছে পুৰা কি ক কালি ৰাতিতো মই কান্দি দিছিলো যি ইমান বিষাই আছিল না।
হয় নেকি।
অ'।
ইছ ৰাম তই ভালকে চলিব লাগে অলপ চাই চিন্তি যাব লাগে।
এইটো কি কবা এই এইটোতো হ'বা লাগে হবগে নাই এইটো।
উম সেইটোৱেটো কথা।
ওপৰৰ পৰা চব লিখি থাকে না লিখাটোতো হ'ব কে হৈ আছে।
উম।
উম উম উ।
অ ভাই।
আৰু ৰাতি যি বৰষুণ দিছে না ইমান ঠাণ্ডা লাগিছে কালি ৰাতি। ইয়াতে মোৰ ভৰিতোত ইমান ঠাণ্ডা লাগিছে মা-মানে অকমান ঠাণ্ডা লাগিলে বি-বিষাই।
উম হুম নাই নাই সেইটো বুজিছো মানে, ঠাণ্ডা লাগিলে হয় আৰু এই বস্তুটো।
এতিয়াতো মানে মই এটা ভৰি উঠাই আছো এনেকা কৰি।
অ' মানে সেই মানে ৰছি টো লগাই দিছে নেকি?
অ'। তলত ৰাখিলে আৰু হৈছে মোৰ আৰু।
অ'।
উম অ-অফিচত মই কৈছো বছক মানে বছে কলজেদ চাৰি দিনৰ মানে ছুটিটো দিল আৰু দচ দিনৰ মানে চি এলটো দিছে মোক।
আচ্ছা।
আ। চব মিলাই মানে চৈধ্য দিনৰ কাৰণে মোক দিছে ৰেষ্ট বেড ৰেষ্টো দিছে মোক।
ইছ ৰাম। বেয়াই লাগে মোৰ খুন্দি কিনে আৰু বহুত বেছি।
অহ।
এই এটা মানে সেইটোৱে আমাৰ আমাৰ এটা লগৰো সেনেকুৱাই হৈছিল গম পাইছা।
আচ্ছা।
সি মানে চাটৰ পৰাই পঢ়ি গৈছিল বেচেৰা।
উম উম, হাদীটোতো বেয়া ভাঙিল হ'ল।
মানে হাত ভাঙিছে আৰু ভৰিটো ভাঙিল আৰু তোমাৰ।
অ'।
এইটো ইমান বহুত নাই এইটো ইমান চত চাই ছ ছয় সাত মাহ আগৰ কথা।
অ' মানে ইমান ডাঙৰ ইঞ্জৰিটো হোৱা নাই না।
মই এই বহুত ডাঙৰ হৈছিলোঁ ৰ সি মানে হাতটো উঠাব নোৱাৰে আৰু ভৰিত থাব নৰে একদম কেনেকে কেনেকৈ কৰি লৈ গলোঁ আৰু তমাৰ জি এম চি এছত লৈ গলোঁ।
অ' ইয়াতে অ' গুৱাহাটীত।
গুৱাহাটীত লৈ গ'লোঁ।
অ'।
মানে ম তাক মানে একমাহ মান ৰাখিছিল আৰু গম পাইছা।
আচ্ছা এক মাহ।
আৰু ইয়াৰ মানে সেইদিনা মানে জইনিং লেটাৰ আহি পাইছিল।
ইছ।
অফিচৰ পৰা। সি মানে যাবলৈ ওলাইছিল আৰু।
অ।
ত সেইটোৱে মানে তাৰ হেৰি হৈ গ'ল এইটো গম পাইছা।
উম হুম সেইটোতো বিৰাট বেয়া কথা হ'ল ভাই, জইনিং লেটাৰ আছিল আৰু। ফাৰ্ষ্ট ডে আছিল সেইটো ঘটনা হ'ল আৰু।
কি কৰিবা আৰু এ সেনেকে হৈছে হৈছ হৈ গল, হৈ গল মানে হোৱাটো আৰু হয়ে আৰু বস্তুতটো কি কবা আৰু হয়নে নহয় উম।
তোমাৰ তোমাৰ কি চলি আছে এতিয়া?
মোৰতো বাৰু ঠিকেই আছো আৰু এতিয়া। বৰ্তমান, মইতো এতিয়া তোমাৰ সেই ঘৰতে আছো আৰু।
অ ঘৰতে আছা না। ক'ত গুৱাহাটীত না বঙাইগাঁৱত? গুৱাহাটীত
মানে এতিয়া অফিচৰ মানে সে তোমাৰ চামাৰ ভেকেচন দিছে আৰু।
অ আৰু ইয়াতে যে তোমাৰ তোমাৰ যে ঘৰ ঘৰ যে আছিল ইয়াতে যে বনাইছিলা।
ক'ত?
এ ইয়াতে বঙাইগাঁৱত।
অ অ অ, এ সেইটো মানে সেইটো ভাড়াত দি দিলো।
অ ভাড়া দিছা নেকি, মই মই ভাবছো যে আছা নেকি ইয়াতে আছা নেকি ঘৰ থৰ বনাই।
নাই নাই নাই এই তোমাৰ মই ভাড়াত দিলো ৰোৱা।
অ।
বুজিছা। সেইটো মানে ভাড়া দি কেনে এতিয়া মান গুৱাহাটীত চবতে ফিক্স হৈ গলো মানে।
ভাড়া দিছা না, সেইটোয়ে তো ভাবো মই। সেইটোয়ে তো ভাবো ৰাতি ৰাতিপুৱা যে যাওঁ মই অফিচত এই ঘৰটোৰ পুৰা একদম লাইট ফাইত জ্বলি থলি থকা এনে দেখো মই। ভাবছো যে তুমি আহিছা নেকি?
হয় নেকি?
অঁহ, এতিয়া মানে গম পালো যে ভাৰতীয়া দিছা তাতে।
আচ্ছা।
উম।
কি কৰিবা আৰু সেইটোৱে মানে সেই তাতে দিলো আৰু মানে, ‌‌ সেই ভাড়াটো মানে আমাৰ
অ হস্পিতালতে, এতিয়া মানে ভাত চাত খালো আৰু।
কি খালা?
এ ইয়াতে কি বইল খানা মান দিয়ে আৰু ভাত দিছিল, পানী দিছিল। পানী আৰু ভাত দিছে, কি খানা হয় বে? অ আৰু অলপমান নমখ আছিল। আৰু দালি দিছিল অলপমান।
অ
অ দালিত একো নাই একো নাই দালিত মানে পানী পানী এনেকা।
উঠচ্ছা।
উম', হস্পিতালৰ খানাটো জানাকে কেনেকুৱা হ'ব? উম', সেইটো দুদিন খাব লাগিব আৰু।
আচ্ছা।
আহ, বেছি মছলা মোক মানা কৰছে না।
নাই সেইটোৱে বেছি মছলা খাব নালাগে আৰু বুইছা।
আজি, আজি যে মোক ইমান চিকেন খাবলৈ মন আছিল, আৰু
মাংসটো খাবলে মোন আছিল নেকি?
অ', পুৰা মানে জুল তুল মচলা-তছলা দিয় একদম।
আচ্ছা।
এ, হৈছে আৰু এইটোৱে ঘটনা হ'ল আও মোৰ।
তেছ বেয়াই লাগিল মোৰ বহুত বেয়া লাগিল তোম এই কথা শুনি মই কালি মানে যাম ৰ'বা তোমাৰ হস্পিতালত গোম পাইছা, তুমি মোক হেই ল লোকেশ্যনটো তোমাৰ হোৱাটছএপত দি দিব বুজিছা।
অ', হয় ইয়াতে আছ তো, ওচৰতে আছে। অ', ত- তোমাৰ তোমাৰ ঘৰতে তোমাৰ ঘৰৰ পৰা এ তোমাৰ বঙইগাঁও যোনটো ঘৰ আছে তোমাৰ।
উম', উম'।
আ', সেইটোৰ পৰা পোন্ধৰ মিনিট মান লাগে আৰু।
অ'।
অ', প্ৰাইভেট হস্পিটল হয়
আচ্ছা।
অ'।
দিয়া বাৰু মই চাম বাৰু, মানে কালিয়ে ওলাই যাম আৰু গম পাইছা।
হয়, হয়, আহিবা আৰু। চাই, চাই যোৱা আৰু মৰিম নে বাচিম মই চাই যোৱা।
হেয়, হেয় নাই নাই। বাছিবা, বাছিবা।
উম'।
উম'। একো নাই, একো নাই হয়, মানে অলপমান সেইয়া তোমাৰো ভালকে চাই চি যাব লাগে আৰু বুজিছা।
সেইটোয়ে ভাই
নগলো আৰু ভালকে চাই চিতি আৰু তোমাৰ সেই হৈ গ'ল আৰু
এই চিৰিটো মানে ভালকে চাফা কৰিব লাগব, ইয়াতে মানে কি কি মানে গ্ৰীণ গ্ৰীণ যেনে টাইপৰ বহি গ'ল নাই ন ইয়াতে, চিৰিতে
উম', হুম
অ', সেইটো কাৰণে বিশ লাখে ক, এইটো এতিয়া ঘৰত যাম দহ দিনৰ পাছত পুৰা চাফা কৰিম ভালকে নহ'লে আজি মই পৰছো, কালি মা পৰব, দেউতা পৰব ঠিক নাই না
তে এতিয়া তুমি যাই আছা ভালকে তুমি আগতে ঠিক হৈ যা তাৰপিছত তুমি যাবা আৰু বুলি চাফা কৰি কৰি তুমি আৰু পঢ়ি গেলা কথা বেয়া হৈ যাব না
অ', আকৌ বোলে হস্পিটলত আহিলো বোলে
এ সেইটোৱেইটো কথা
অ', আৰু দহ দিন মান দিছে আৰু দহ দিন মান বেড ৰেষ্ট দিছে আৰু দহ দিন থাকিম ইয়াতে
উম, সেইটোয়ে সেইটোয়ে
উম আজিতো পুৰা গৰম দিছে
সেনেকে মানে দহ দিন মান থাকা আৰু মানে ভালকে ৰেষ্ট চেষ্ট কৰা আৰু বুজিছা কি ক'ম আৰু ভালকে থাকা মানে এতিয়া কোন মায়ে আছে নেকি ঘ
মায়ে মানে ৰাতি ৰাতিপুৰা মায়ে আছিল মোৰ লগত এতিয়া মানে দেউতা এক ঘন্টাৰ কাৰ কাৰণে আহিল আৰু গেছে চাকৰিত আছে না চাকৰিত গেছে
উম,
আকৌ মা আহিল গা ছা ধুই মোৰ কাৰণে মোৰ কাৰণে অল অকমান মানে ফল চল আনিছিল খাবলৈ।
অ',
উম এতিয়া মা মায়ে বহি আছে তাতে ফোন চাই আছে মই ইয়াতে তোমাৰ লগত কথা পাতি আছো
একো নাই একো নাই ভালকে থাকিলে হ'ল আৰু
কালিৰ পৰা আজিলৈকে মোক পোন্ধৰটা মান ইনজেকচনে মাৰিছে মোক
উৰহি নেকি
এতিয়া কি ইন্জেকশ্যন মাৰি আছে মইয়ে গম নাপাওঁ।
কি খোৱা
অ', ডক্টৰ টো আহে আৰু কয় যে হ'ব হ'ব একো নাই ভাল হৈ যাব আৰে বিষাইতো মোক মোৰ আছে না মোক মই কৈছো ডক্টৰক কৈছো যে ইমান বিষাই আছে মোৰ ইমানতো বিষ কম হ'ব লাগে ইমান ইনজেকচন মাৰি আছে একো নাই একো নাই হ'ব হব বাবু হ'ব দিয়া এইটো কম হৈ যাব বলে ই কি কথা হ'ল
হয় নেকি
অ',
এই কো নাই হৈ যাব ভাল হৈ যাব তোমাৰ কথা নাই এইগিলা
ৰ চাও আৰু দছ দিনমান আছে আৰু
ভালকে চলিলেই হ'ল আৰু বস্তুটো গম পাইছ
উম হয় হয়।
উম দিয়া বাৰু ভালকে থাকা আৰু গম পাইছা খালো খালো দিয়া মই
অ', দিয়া তেনেহ'লে